শুনিছা নাই।
অ', শুনিছোঁ শুনিছোঁ তুমি।
অ', ময়ো শুনিছোঁ শুনিছোঁ বাৰু কি কৰিছা।
মই তোমাৰ এই ভাতকেইটা খাই এনেই বিছনাতে পৰিছো সুম আৰু এতিয়া
অ অ। এ মই তোমাৰ এনেই বিচনাতে পৰি আছিলো এতিয়া।
অ তাকে ভাত পানী খা- ভাত তোমাৰ আজি মাছ আছিলে।
অ।
এয়া আগফালৰ পুখুৰীতে ধৰিছিলে মাছ, তাৰপিছত মাছে তোমাৰ আলু সেয়াই খালো। তুমি?
অ লোকেল মাছ মাননে। অ অ এ ম তোমাৰ এনে পনিৰ অকন আনিলো তাৰাপা এই পনীৰে খাই দিলো আৰু, পনিৰ, দালি, ভাজি
নাই নাই ঠিকে আছে, ঠিকে আছে গৰমত পনীৰটো বেয়া নহয় বাপ দেই।
অঁ তাকে তাকে পনীৰটো ভাল আৰু ধৰি লোৱা তোমাৰ অঁ
প্ৰটিনো পায় ন মটৰত অ চৰি পনীৰৰ। পায় ত আৰু তোমাক গ্ৰীণ মটৰ লগত বনাব লাগে।
অ অ অ মজা লাগে, মজা লাগে। আৰু মানে বনাব জানিলে আৰু মজা লাগে আৰু।
ভাল-ভাল লাগে অ আৰু তোমাক কেতিয়াবা কি হয় তোমাৰ যদি অকলে থকা হয় নহয় বা বনাবলৈ মন নথাকিলে, দালিৰ লগত কেতিয়াবা পনীৰটো তোমাৰ ফ্ৰাই কৰি খায়ো ভাল লাগে।
অ অ মজা লাগে মজা লাগে তেনেকে, মই খাইছোঁ নহয় তেনেকৈ। কিবা অলপ আনকমৰ নিচিনা ভাল লাগে মানে কিবা এটা।
অ অ তাকে তাকে, এতিয়া খবৰ-খাতি ঠিকে আছে আছো আৰু তোমাৰ ধৰা টিউশচন কেইটামান কৰি আছো সৰু চলি কেইটামানক।
অ-অ-অ।
তাৰপিছতে তোমাৰ মোৰ নিজৰ পঢ়া-শুনা চলি আছে। বাকী খেতি -বাতিত ঘৰৰ মানুহ লগা নাই, নামিব আৰু তোমালোকৰ নামিছে নেকি?
আমাৰ তোমাৰ নাম নমা মানে এতিয়ালৈকে নাই আৰু তোমাৰ কঠি য়া -চঠিয়া পাৰি থৈছে। নামিব আৰু আমাৰো উ।
মোৰ মানে কি হৈছে গম পোৱা নাই। এই সৰু ল'ৰা- ছোৱালী কেইটাৰ লগত লাগি থাকোঁতে সৰু ল'ৰা-ছোৱালীকেইটাৰ লগত লাগি থাকোতে মানে অকণমান দিনটো সময়তটো বেছি গুচি যায়।
অ-অ-অ।
কি হয় অকণমান চিন্তাৰ বিষয় হৈ গৈছে মানে।
অ--অ।
এতিয়া আজিকালি ল'ৰা-ছোৱালী বিলাকক কি হৈছে গম পোৱা নাই? এতিয়া ডিজিটেল যুগ ডিজিটেল যুগ কৈ আছোঁ আমি। কিন্তু ডিজিটেল যুগ ডিজিটেল যুগ মানেই জানো আমি কিতাপ নপঢ়া যুগ বুলি আমি ক'ব পাৰিম জানো।
আৰে সেইটো সেইটোতো নোৱাৰো গম পাইছা নাই। সেইটো নিশ্চয়
অ', এতিয়া আজিকালি, নহয়। এতিয়া আজিকালি মই এই সৰু ল'ৰা-ছোৱালী কেইটাৰ কথা বাদ দিলোঁ। কলেজৰ ল'ৰা-ছোৱালীয়ে আজিকালি বেগ হেৰি হ'লে কলেজৰলৈ বেগ নিনিয়ে। বহী এখন লৈ যায়। কিতাপ ক'ত থাকে? কিতাপ সিহঁতৰ টেবলেটত থাকে, মোবাইলত থাকে মানে গম পাইছনে? এতিয়া, এতিয়া এতিয়া তুমি বা মই সেইটো কথা বুজি পাম, যে এখন মোবাইলত থকা কিতাপ আৰু এখন বাস্তৱিক বাস্তৱিক কিতাপৰ মাজত পাৰ্থক্যতটো কি বুই দুয়োখন আমাৰ দৈনন্দিন জীৱনৰ প্ৰভাৱটো কেনেকুৱা? যে এখন বাস্তৱিক কিতাপ পঢ়িবলৈ মন যায়। নে মোবাইলত থকা কিতাপখন পঢ়িবলৈ মন যায়। গম পাইছানে? এতিয়া কি হৈছে মানে, বৰ্তমান সময়তটো আ আজিকালি ল'ৰা-ছোৱালীৰ কিতাপ কিনাৰ অভ্যাসটো কমিয়েই গ'ল। আগতে আগতে তোমাৰ আমি মাহেকে-পষেকে কেতিয়াবা, ছমাহৰ মূৰত বা কেতিয়াবা পঢ়িবৰ কাৰণে এখন ভাল কিতাপ কিনো।
উম।
পঢ়ো সাধু কিতাপ, কিন্তু আজিকালি আজিকালি কি হৈছে ল'ৰা ছোৱালীবিলাকে সাধু কিতাপ এখন পঢ়িবলৈকো সিহঁতৰ মানে পঢ়াৰ সেই ধৈৰ্যশীলতাটো নাই কিয়া হৈ গৈছে, মোবাইলতে সাব সা-, মোবাইলতে ধৰা আজিকালি সাধু এটা চাই দিলে। হৈ গ'ল তাৰপৰাই সাধু গ'ম পাই গ'ল বা গীত এটা চাব লাগে গীতটো কথা বা তোমাৰ আজিকালি কি হয় প্ৰশ্ন কৰিবলৈ দিলে আজিকালিৰ ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ কিতাপ পঢ়ি চাই চাই বা অধ্যয়ন কৰি কথাটো নিলিখে, মোবাইলত মাৰি দিব লিখি থৈ দিব। এ তুমি কি ভাবা? হয় তুমি তুমি কি ভাবা, এই ডিজিটেলৰ অৰ্থটো জানো সেইটো বুজাই যে আমি ডিজিটেল হৈ গৈছোঁ আমি আমাৰ মাজৰ পৰা কিতাপ পঢ়া অভ্যাসটো বাদ দিব লাগে, এটা এ আই বা আমাৰ চা সেই সমূহৰ ইন্টাৰনেটত উপলব্ধ তথ্যসমূহ আমি পঢ়িলেই হৈ যাব। সেইটো বুজাই জানো, তোমাৰ তোমাৰ ধাৰণাৰে।
আচলতে ডিজিটেল বুলি ক'লে আচলতে আমি সেইটো বস্তু কেতিয়াও বুজিব নোৱাৰো গ'ম পাইছা নাই। এনেই তোমাৰ ডিজিটেল বুলি ক'লেটো আমি সেইখিনি কথা, সেইখিনি কথা ক'ব পাৰোঁ। কিন্তু আমি সেইটো সেইটোৱে ডাইৰেক্ট বুজাব নোৱাৰোঁ গ'ম পাইছা নাই? কাৰণ আমাৰ যুগটো যিমানেই ডিজিটেল নহওঁক, গ'ম পাইছা নাই। কিন্তু আমাৰ কিতাপৰ সন্মানটো কিন্তু সদায় একেই থাকিব। গ'ম পাইছ নে? কি- অ' যিমানে যি নহওঁক কিন্তু কিতাপৰ মূল্যটো কেতিয়াও কমি নাযায়, গ'ম পাইছা নাই।
হয় হয়।
গতিকে আমি সেই কিতাপক আমি পঢ়ি কিতাপ পঢ়িব লাগিব আৰু কি হয় তোমাৰ কিতাপ পঢ়িলে মানে আমাৰ মগজুটো ফ্ৰেছ হয় গম পাইছা নাই। আৰু আমাৰ এইটো কি হয়, ধৈৰ্যটো বাঢ়ে। গ'ম পাইছা নাই, এতিয়া এতিয়া তুমি অ'। মানে এতিয়া তুমি চাবা এ এখন কিতাপ আৰু এখন ডিজিটেল কিতাপ মানে মোবাইলত থকা মানে দেই। ডিজিটেল ই বুক আৰু এখন বাস্তৱিক কিতাপৰ মাজত বহুত পাৰ্থক্য আছে গ'ম পাইছা নাই, হয়তো তোমাক কথাখিনিয়ে একেটাই থাকিব গ'ম পাইছা নাই, কিন্তু তাৰ মাজতো মানে পাৰ্থ এটা আছে নথকা নহয়, কাৰণ কেলে ক'লো, তুমি যে এতিয়া এখন কিতাপ সন্মুখত লৈ তুমি পঢ়িবা গ'ম পাইছা নাই। তোমাৰ আচলতে চা- পঢ়িবলে মনো যাব গ'ম পাইছানে। কিন্তু কিঁহত তুমি যে ডিজিটেল হেৰিয়াত তুমি পঢ়িবা ডিজিটেল কিতাপ পঢ়িবা, তাত কি হ'ব তোমাৰ ধৰি লোৱা, ইমান এনেকৈ মোবাইলটোত এনেকৈ লৈ লৈ মানে পঢ়িবলৈ মন নাযায়। আৰু তোমাৰ মানে, মোবাইলত যদি হেৰি কৰা তোমাৰ মনটো মানে বেলেগলৈ ডাইভাৰ্ট হৈ যায় গ'ম পাইছা নাই তোমাৰ মনটো একে ঠাইত কেতিয়াও নাথাকে। আৰু কি হয় তোমাৰ তুমি যেতিয়া এখন বাস্তৱিক কিতাপ পঢ়িবা এতিয়া কি হ'ব। তুমি সেইটো মানে ধুনীয়াকে হাতে পাত চাত লুটিয়াই তেনেকে অ' তেনেকে পঢ়িব পাৰিবা।
অস্তিত্ব হয় আচলতে অস্তিত্ব বা বস্তুটোৰ বাহ্যিক যেতিয়া আমি অ' অস্তিত্বতো অনুভৱ কৰো আচলতে তাৰ পৰিৱেশটো বেলেগ হৈ পৰে আচলতে। তাৰ প্ৰতি মনো ম-ম- অ' মনোভাৱটো এই এতিয়া মোক চোৱা মোৰ এতিয়া আমাৰ এনেকুৱা ধৰণৰ কিনো আমাৰ একেবাৰে অভাৱ হ'ব পাৰে যাৰ ফলস্বৰূপে আমি এখন কিতাপ এখন কিনি পঢ়িব নোৱাৰা, বোলে কিতাপখন উপল উপলব্ধ নহয় তেতিয়া বেলেগ কথা এ, মোবাইলটো আৰু আ, মোবাইলটো আছে ত' ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিলে কি কাৰণ নাজানো, ব্যৱহাৰ কৰি আছোঁ কি কাৰণত আমি আমি আমি, হয় হয় আজি আজ যি আমি মনোৰঞ্জনৰ কাৰণে মোবাইল ব্যৱহাৰ কৰোঁ। জানিব কাৰণে মোবাইল ব্যৱহাৰ কৰোঁ, আনকি আমি আমাৰ লোকচানৰ কাৰণেও মোবাইল ব্যৱহাৰ কৰোঁ।
অ' নিশ্চয় কৰোঁ, এতিয়া এতিয়া তুমি লোকচানৰ কথা যে ক'লা পাইছা নাই, এতিয়া কি হয় তুমি আমি যেতিয়া মোবাইল মানে ডিজিটেলত আমি যেতিয়া মানে এখন কিতাপ পঢ়োঁ ডিজিটেল কিতাপ পঢ়ো তেনে তাৰপা তাত চাবাচোন আমি যিহেতু ডিজিটেল কিতাপখন আমি মোবাইলতে পঢ়িব লাগিব নহয় জানো? এতিয়া আমি যেতিয়া মোবাইলত পঢ়িম কি হ'ব, সেই মোবাইলৰ পৰাতো যিখিনি ৰ-ৰশ্মি ওলাই গম পাইছা নাই? তাৰপিছত তাৰপা যিখিনি ৰে ওলাই সেইখিনিয়েতো আমাৰ স্বাস্থ্য হানি কৰে কিন্তু তাৰ অ' তাৰ পৰিৱৰ্তে কিন্তু আমি যদি এখন কিতাপ লওঁ, গম পাইছা নে আমি যদি এখন কিতাপ পঢ়ো সি কিন্তু আমাৰ স্বাস্থ্যৰ ক্ষতি নকৰে।
নকৰে নকৰে নিশ্চিত ৰূপে, আজি আজি আজি আজি ম আজি মানুহ আজি মানুহৰ তাৰ ফলস্বৰূপে কি হৈছে ল'ৰা ছোৱালীবিলাকে পঢ়িবলে মোবাইলটো খুলি পঢ়িবলৈ যায় এটা আৰু পায়গে এটাত। হয় নে নহয় যদি পঢ়িবলৈ বিচাৰে এটা হয়গে এটা, মানে তোমাৰ কি হয় ডিষ্ট্ৰেকচন বুলি যে কোৱা যায় আজিকালি, সেইটো বেছিকে হয় আৰু আৰু মোবাইলটো আচলতে কি হয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ মগজু বা আমাৰ হেৰিটো ইমানেই চালাক বুদ্ধিমত্তাটো ইমানে চালাক যে ই সদায় মানে মোবাইলটোত এটা বাহানেহে ল'ব পঢ়াটো তাৰমানে গম পাইছা নাই? তাৰপিছতে গৈ গৈ পেলাই সি অন্য জেগালৈ আমালৈ আমাক মানে আকৰ্ষিত কৰিলে গুচি যায়। এতিয়া সেই কথাটো বুজি পোৱা নাই, লাহে লাহে মোবাইলটো আহক আসক্ত হৈ গৈছে। কিছুমান এনেকুৱা ল'ৰা-ছোৱালীও আছে, অ' এনেকুৱা ল'ৰা ছোৱালী আছে যে সিহঁতি এনে কিতাপ পঢ়িব নোৱাৰে, মোবাইলতে পঢ়িব পাৰে, গম পাইছা নাই? এনেকুৱা মানে এটা মিনিয়া টাইপ সক হৈ গৈছে মানে, গম পাইছা?
হয়। এ, এতিয়া তুমি চাবা দেই, তুমি তুমি এতিয়া ধৰি লোৱা মোবাইলত যেনিবা পঢ়িবলৈ গৈছা, তুমি চাবাচোন মোবাইলত পঢ়িবলৈওঁ যাওঁতে কি হয়, আমি পঢ়িবলৈ নাপাওঁগে তুমি চোৱাচোন এঘন্টা দুঘন্টা তোমাৰ সেই মোবাইলটো এনেকে লৈ থাকোঁতেই যায়, আমি সেইটো বস্তুটো মানে অ' আমি তোমাৰ মোবাইলটো এনেই কিবা কিবি চাই থাকোঁতে তোমাৰ এঘণ্টা, দুঘণ্টা গুচি যায়। গম পাইছা নাই? আমি সেই মেইন বস্তুটো নাপাওঁগৈ মানে। তাৰ আগতে মানে কি হয়, আমাৰ অ' আমাৰ সময়খিনি পাৰেই হৈ যায় ইতিমধ্যে। তাৰ পিছতহে অনুভৱ কৰোঁ অ' আমি ইমান দেৰি মোবাইল চাই দিলোঁ। হয় নহয় আমাৰ আমাৰ সময় ইমান নষ্ট হৈ' গ'ল। হয় কোৱা?
এতিয়া এতিয়া সেই পঢ়াৰ আচলতে বহুত তোমাৰ হেৰি আছে উপকাৰিতা আছে। ত' সেই ন অহাৰ লগে লগে ডিজিটেল আমি আধুনিক যুগত আছোঁ বুলি এতিয়া লাহে লাহে তোমাৰ কি হৈছে গুৰুৰ স্থান আজি আজিকালি গুৰু মানে গুৰুৰ স্থান আজিকালি মোবাইলত প্ৰথম কথা ললেই। যে আজিকালি আজিকালি ল বিলাকে এটা কথা বেছি বিশ্বাস কৰে যে বিদ্যালয়ত গৈ পঢ়াতকে অনলাইনত কৰ্চ এটা লৈ পঢ়াই ভাল। হয় নে নহয়? এতিয়া মই মই বাৰু এইটো কথা বিৰোধ বিৰোধ কৰিবলৈ নাযাওঁ যে মোবাইলত পঢ়াটো ভাল বেয়া যে মোবাইলত বেয়াকে পঢ়ায় এনেকুৱা হ'ব পাৰে মোবাইলত, মোবাইলত এটা উন্নত মানৰ সেও দিব পাৰে যাৰ ফলত সেইবোৰ তেওঁলোকৰ ভাল হ'ব। কিন্তু কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি যিমানে উন্নত হৈ থাকিম আমি আচলতে এই বা বাস্তৱিক বস্তুৰ পৰা আঁতৰি ডিজিটেললে মাজে মাজে সোমাই গৈছিলে। হয়নে? কেতিয়াবা উপলব্ধ নোহোৱা কিতাপ এখন সুবিধা অনুসৰি তাক পঢ়িবৰ কাৰণে ব্যৱহাৰ কৰাটো বেলেগ কথা। কিন্তু আমি বস্তু এটাৰ নজনা বস্তু এটা জানিবৰ কাৰণে আমি নিজৰ ধৈৰ্যশীলতাক গুণেই হওঁক বা আমি আমাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিবৰ কাৰণে কিতাপবিলাক পঢ়িব লাগিব আচলতে। নিজৰ লগত সময় অতিবাহিত
উম, অ', এতিয়া চাবাচোন কি হয়। বহুত মানে বহুত ল'ৰা-ছোৱালীয়ে কি কৰে তোমাৰ ডিজিটেল বুকখনো কি কৰে তোমাৰ মানে এ আই দ্বাৰা এনেকে পঢ়ি পঢ়িবলৈ দিয়ে গম পাইছানে নাই? মানে তোমাৰ এ আই আজিকালি অ', এ আই মানে কি হয় তোমাৰ আজি কালি বহুত ফাষ্ট হৈ গৈছে ন, উন্নত হৈ গৈছে, সিহঁতৰ মানে কিতাপখন দি দিলে যদি সিহঁতক পঢ়িবলৈ দিয়ে সিহঁতে পঢ়ি দিব মানে গম পাইছানে নাই? এক কথাত চাবলৈ গ'লে সিহঁতৰ মানে পঢ়িবলৈ এলাহ আৰু এতিয়া তুমি চাবাচোন বহুত ল'ৰা-ছোৱালী এনেকুৱা আছে তুমি চাবাচোন আমাৰ নি নিজৰ মাতৃভাষাটো, অসমীয়া ভাষাটো কিন্তু সিহঁতে পঢ়িব নাজানে। গম পাইছানে নাই? সিহঁতে ক, খ, অ, আ কেইটাও নাজানে মানে সিমানেই কৈছোঁ।
অ', এতি হয় হয়। এতিয়া তোমাৰ এটা কথা মন কৰিবা দেই। আজিকালি ল'ৰা-ছোৱালীবিলাক আজিকালি যোনবিলাক হেৰিয়ত সামাজিক মাধ্যমতে হওঁক বা আমাৰ মাজত যিসমূহ আমি টাইপিং কৰি থাকো অসমীয়া, ইংৰাজীয়ে মিলাই তুমি কিমান পাবা? এ আই এই আমি অসমীয়া আৰু অসমীয়া ভাষাটোক যিমান পাৰোঁ আমি উপবংশলৈ নি আছোঁ নেকি?
অ', অ'।
কি হৈছে, কাৰণ এই ডিজিটেলৰ সিটো হোৱাৰ লগে লগে আজিকালি মোৰ কি হৈছে এ আই অসমীয়া ভাষা তো কোৱাত শুনিলে তুমি হাঁহি হাঁহি মৰি যাবা।
অ', এইটো ময়ো শুনিছো, ময়ো শুনিছো। এতিয়া কি হয় তাত এ আই মানে অসমীয়া ভাষাটোত তোমাৰ বাংলা আছে। মানে বিভিন্ন ধৰণৰ ভাষা মিক্স কৰি দিয়ে গম পাইছানে নাই? বা অ', বাংলা, হিন্দী হিন্দী, আছামিছ, বাংঙালী মানে বহুত কিবা-কিবি মিক্স কৰি দিয়ে। তোমাৰ আৰু চাবাচোন অ' মানে এ আইটোৱে আমাৰ অসমীয়া ভাষাটো কেনেকৈ কয় সেইটো চাবাচোন। লিখি দিয়াতটো ভূল কৰেই তোমাৰ কোৱাটো ভূল কৰে।
অ', সম্পূৰ্ণ বিপৰীত শৈলী, এটা সম্পূৰ্ণ বিপৰীত শৈলী নহয় জানো? এতিয়া উম, এতিয়া এতিয়া আমি মই এইটো কথা বিশ্বাস নকৰোঁ, বা উন্নয়নে বা ধাৰণায়ে এইটো কথা নকয় যে উন্নয়নৰ লগে লগে আমি আমাৰ সংস্কৃতি যিয়ে হওঁক বা আমি আমাৰ মূল মূল ভেঁটিটো এৰি দিয়াটো আচলতে উন্নয়ন বুলি নকয়।
নকয় নকয়। আচলতে আমি তোমাৰ মোবাইলখিনি ব্যৱহাৰ কৰিব লাগে। গম পাইছানে নাই? নালাগে বুলি নকওঁ। কিন্তু আমাৰ এতিয়া তোমাৰ যিটো ভাষাটো তোমাৰ মানে এতিয়া ধ্বংসৰ দিশে আগবাঢ়ি আছে।